অ' হয় বাইদেউ কি কৰি আছা আছো আজি ঘৰতে আছো শনিবাৰ আজি একো কাম নাই ৰাতি ৰাতি পুৱা ওলাই গৈছিলোঁ অকণমান বাহিৰলৈ, তাৰপিছত মানে মাহীহ'তৰ ঘৰলৈ গৈছিলোঁ, আহিলোঁ অ', আহি এতিয়া এতিয়া ঘৰতে আছোঁ। কাইলৈ কা হুম। কাইলৈ মোৰ মানে অকণমান বেমাৰ হৈছিলে ৰাতি মানে পেটৰ বিষ হেন হৈছিলে, তাৰপাছত গেছৰ ঔষধ এটা খালোঁ, পাছত অকণমান ভাল পাইছোঁ দিয়া এতিয়া।
অ', গেষ্টিকো মানে কিয় হয় জানানে? ধৰা তোমৰ তুমি টাইমত ভাত নাখালা আ আমি সঁচ
সেইটোৱেই সেইটোৱেই টাইমতে
তাৰমানে আমি ভাবো যে কি অকল জ্বলা মছলা খালেই হয়, সেইটো নহয়। জ্বলা মছলাটো বেছি খাব নালাগে বাৰু, কিন্তু তাৰপৰি টাইমত ভাত নাখালেও চাপ'জ দেৰটাত খাব লাগে, তুমি খাইছা পাঁচটা বজাত সেইটোতো হয়। আৰু বহুত সময় লঘোনে থাকিলেও হয়। কিছুমানে যে ৰাতিপুৱা একো নাখায় ডাইৰেক্ট এটা বজাত ভাত খাই হয়নে নহয়? সেইটো কৰিব নালাগে। ৰাতিপুৱাও কিবা এটা খাব লাগে, সেইটো সেই বিভিন্ন ধৰণৰ কাৰণত
মানে মোৰ কি জানানে মোৰ কি হয়, মোৰ এটা নিৰ্দিষ্টকে টাইম টেবুল থাকে, সেইমতে মই ভাত খাওঁ হাঁ। ৰাতিপুৱা ৰাতি ধৰা নটাৰ পৰা দহটাৰ ভিতৰত ভাত খাব লাগে, বা দুপৰীয়া দুটাৰ পৰা তিনিটালৈ হা মানে কি হৈছিল মোৰ মানে কি হৈছিল ইয়াৰে আগা আগাৰ দিনাখন মানে কি হৈছিলে, সেই টাইম টেবুলটো মানে ঠিকমতে মই মানে খাব পৰা নাছিলো সেই টাইমতে। সেইকাৰণে মোৰ এই বেমাৰটো হৈছিলে।
আচ্ছা, আচ্ছা হয় ঠিকে কৈছা হয় ঠিকে কৈছা। কাৰ কাৰণ মইও গ'ম পাইছো মোৰো তাৰ মানে টাইম টেবুলটো ঠিক নোহোৱা কাৰণে হৈছিলে, মই মাজতে তোমাক কৈছিলো। অফিচত যোৱাৰ ফলত মানে মইও বহুত দেৰিলৈকে থাকিব লাগে। ত' মোৰ টাইম টেবুল মাতে নহয়। সেইকাৰণে মানে যোৱা মাহৰ কথা এইটো, এই মাহৰ কথা নহয়, এ' সেনেকোৱা হৈছিলে। সেই কাৰণে মানে মোৰো হৈছিলে, কিন্তু এতিয়া মই পুৰা আৰু মানে অলপ কেয়াৰ লোৱা হৈছো আৰু। সেইটো কাৰণ ধৰা দেহাতোৱে প্ৰথম ন? তাৰ পিছতহে আমি বাকী কাম কৰিব পাৰো। দেহাটো যদি হয়, হয় ঠিকে কৈছে, স্বাস্থ্যই পৰম ধন। তেতিয়াহে বাকী বিলাক হ'ব সেইটো কথা আৰু এতিয়া মই কিন্তু পুৰা টাইমত ভাত খাওঁ, ঘৰুৱা ভাত খাও অ' বা ম বেছি মা মছলা নাখাওঁ পুৰা কেয়াৰ লোৱা হৈ
লোৱা হৈছো। হুম হুম বা তোমালোকৰ ঘৰত ধৰ্মীয় গ্ৰন্থ কিতাপ কি আছেনো?
আমাৰ ঘৰত ধৰ্মীয় গ্ৰন্থ মই বহুত কেইখন আনিছিলো ৰ'বা, গীতা। তাৰ পিছত আহ মই এক্সুয়েলী বহুত বস্তু মানে পঢ়ি চাওঁ গীতাখন আনিছো, তাৰপিছত তোমাৰ অ', এ মোৰ বাৰুটে বাইবেল এখ খনো আছিলে, তাৰপিছত তোমাৰ আহ ধৰা শাস্ত্ৰত উত্তমে অ' ভাগৱত আছে। গীতা ভাগৱত বুলি কয় ন, ভাগৱত খনো আছে। তেনেকে আৰু মোৰ আছিলে এতিয়া মানে মই এই মাষ্টাৰ ডিগ্ৰী কৰি থাকোতে এইবিলাক আনিছিলো দেই, এ তেনেকে আৰু।
আমাৰ ঘৰত আমাৰ ঘৰত মই বহুকেইখন কিতাপ আনিছিলো বি এড তিনিখন আনিছিলো অথৰ্ব বেদ, সাম বেদ আৰু যুজু বেদ। খালি ঋগবদখন নাছিলে আমাৰ হুম।
হয় হয় হয়।
তাৰপিছত মাৰ্কেন্দ্ৰ পুৰাণ, শিৱ মহাপুৰাণ। হা, এইটোখন আছে ভাগৱতখনতো আছেইে হা। গিটাখন আছে ৰামায়ণ দু খন আছে আমাৰ অসমীয়া ৰামায়ণো আছে ঘৰত বাংলা ৰামায়ণো আছে।
হয় হয় হয়।
আহ, এইকেইখনে।
অ এইবিলাক পঢ়িব লাগে মানুহে আজিকালি ল'ৰা-ছোৱালীয়ে নপঢ়ে এইবিলাক।
মানে ঠিক পঢ়াৰ কাৰণে নহয় আমাৰ ঘৰত এটা ডাঙৰ মন্দিৰ আছে মন্দিৰত মানে ধৰ্মীয় কিতাপ ৰাখিব লাগে সেই
অ আচ্ছা মই কিন্তু এইবিলাক কৰিবৰ কাৰণে মই মাষ্টাৰ ডিগ্ৰী আমাক গীতা লাগে নহয় ভাইটি। গীতাখন আমাৰ মাষ্টাৰ ডিগ্ৰীত লাগে, এইবিলাক পঢ়িব এতিয়া সা আমি যদি নপঢ়ো আমি উত্তৰ পুৰুষক কেনেকৈ কাম হয় নে নহয় গতিকে এইবিলাক আমাৰ এইবিলাক কামাৰ আমাৰ মনে বহুত বহুমূলীয়া সম্পদ হয় গতিকে এইবিলাক আমি আমি ভিতৰত অকল ধৰা সজাইতো থোৱাতো ভাল বাৰু অলপ ভিতৰতো পৰিব লাগে। মই কিত গীতাখন গোতেই কেতা পঢ়িছো হা, তাৰমানে আজিকালি গীত তাৰো গীতাৰ শ্লোকবিলাক আমাৰ ক্লাছত ভাঙনি কৰি দিয়ে এইবিলাক আমি বুজি নাপাওঁ ন সংস্কৃতত থাকে। ভাঙনি কৰি দিয়ে, মই তেনেকে নোটছ, মাষ্টাৰ ডিগ্ৰীত লাগিছিলে আমাৰ, তেনেকে ভাঙনি কৰি লওঁ কিন্তু গোটেই কেইটা শ্ল হেৰি নালাগে অত ধেই নালাগে আমাক সেনেকে থাকে আৰু যে অমুক অমুক অধ্যায় বুলি বাক কেনে অধ্যায় মই তাৰমানে নিজে পঢ়িছো হেৰিৰ পৰা অসমীয়া ভাঙনি কিনিব পাই নহয়, হা।
অ।
তেনেকে মই পঢ়িছো। মানে গীতাখন, এতিয়া জনাটো দৰকাৰ দিয়াচোন যিহেতু মানুহে কয় শাস্ত তে উত্তম গীতা ভাগৱত গতিকে জনাতো দৰকাৰ আৰু। মই সেইকাৰণে পঢ়িছিলো তাৰ পিছত মই আকৌ আনিছিলো হেৰি অসীমত যাৰ হেৰাল সীমা। মোৰ বৰ ভাল লাগিছিলে সেইখনো ডাঙৰ উপন্যাস তেনেকে কিছুমান গ্ৰন্থ মই মানে নিজাকে মাষ্টাৰ ডিগ্ৰীত তেনেকে ৰাখিছিলো আৰু। সেনেক
বা আৰু আমাৰ সেইও আছে। এই শংকৰদেৱৰ কি এইখন কি নামঘোষা, কীৰ্তন ঘোষা। আহ আ আ নামঘৰখন মাধৱদেৱৰ নেকি নেকি হা। আহ আমায়ে সেই সেই ঘোষা কেইখনো আছে। তাৰোপৰি তাৰোপৰি এই বাইবেলখন আছে বাইবেলখন ইংৰাজীৰ বাইবেল। হা আৰু আৰু মুছলমানৰ যে কুৰান শ্বৰীফ সেইখন আছে সেইখন অস অসমীয়াতেই আছিল, সেইখন মানে ম'ল- লগৰ মানুহ এজনক দি দিলোঁ লগৰ ল'ৰা এটাক দি দিছিলোঁ। অ এ কুৰাণখন সেইখন এতিয়া নাই, মানে গুৱাহাটী ক্ৰন্ঠমেলত- গলে এইবিলাক ফ্ৰীতে দি দিয়ে জানা নে? পুৰাণ বাইবেল এইবিলাক ফ্ৰীতে দিছিলে এইবিলাক। বাইবেলখন এতিয়াও আছেই মোৰ। কিন্তু বাইবেল খেন- সৰু বাইবেল একেবাৰে পকেট বাইবেল, কিন্তু পুৰাণখন ডাঙৰ কিতাপ আছিলে।
অঁ' মোৰ তাত- তে আৰু কিছুমান মানে ডাঙৰ ডাঙৰ কিছুমান কিতাপ এনেকুৱা আছে যিটো নেকি তুমি- পইচা দিলেও কিনিব নোপোৱা এতিয়া নায়ে তেনেকা, গম পাইছা? মানে তোমাৰ আছে য'ত- নিকি তোমাৰ মানে কাৰোবাৰ যদি পুৰণা কিতাপ আছে তেতিয়া পাবা সেনেকুৱা কিতাপ আছে- কিছুমান। আমাৰ মাষ্টাৰ ডিগ্ৰীত লাগে নহয় কিছুমান তেনেকুৱা বহুত কিতাপ মোৰ- তাত আছিল, তাৰ পিছত মই কি কৰিলো মই বোলো মইতো পাছে কৰিলো- তে কিছুমান ল'ৰা ছোৱালীয়ে এতিয়াও বিচাৰি আছে ন' যে পোৱা নাই হয়নে নহয়? ত মই তেনেকুৱা দুখীয়া ল'ৰা ছোৱালীক- সেইবিলাক কেইটা কাৰণ ধৰা কাৰোবাৰ কামত লাগক মোৰ ইয়াতে পৰি থকাতকে, মই ধৰা- ঘ ঘৰতো ঘৰুৱা এটা পুথিভঁৰাল কৰিব- পাৰো, কিন্তু তথাপিতো দিয়াচোন মই দুখীয়া ল'ৰা ছোৱালীক তেনেকে মই দি দিছোঁ। ত তেওঁলোকেও মাষ্টাৰ ডিগ্ৰী টো পাছ কৰক বা তেওঁলোকে ধৰক- সেইখন ঘৰত ভালকে ৰাখিব পাৰিব- সেনেকে মই দি দিছোঁ বহুত কিতাপ মানে যিবিলাক বহুত ডাঙৰ ডাঙৰ কিতাপ। এ ধৰা বজাৰত কিনিব নাপাই এ তেনেকে আছিলে কিছুমান। মই- তেনেকে দুখীয়া ল'ৰা ছোৱালীক দি দিছোঁ।
উম, ভালে কৰিছা ভালে কৰিছা।
হাঁ হাঁ হাঁ এতিয়া আছে আৰু এতিয়া এখন দুখন আছে মানে বেছি নাই- এখন দুখন আছে, তেনেকা।
অঁ' ধৰ্মীয় ধৰ্মীয় কিতাপ অ- আ মানে এটা সময়ত আমাৰ বহুত আছিলে হাঁ, মানে বহুত কিতাপ নচ- ষ্ট হৈ গ'ল আক, মানে আমাৰ ককা দিনৰে আছিল কিছুমান কিতাপ হুম' ত- এ সেই সেইবিলাক কিতাপ নষ্ট হৈ গ'ল, সেইট- তিয়া মই আজিৰ পৰা তিনি চাৰি বছৰ মান আগতে এইকেইখন কিতাপ আনিছিলোঁ, মানে মন্দিৰত- থোৱা কাৰণে আনি আনিছিলোঁ।
এইকেইখন আছে এতিয়া এইকেইখন আছে এতিয়া।
আৎচ্ছা আৎচ্ছা, মোৰ তাতো এতিয়া এখন দুখন আছে।
আৰু আমাৰ ঘৰত ভাগৱত পাঠ কৰিলে ভাগৱতখন পঢ়ে আৰু সেইখন কিতাপে।
পঢ়িলে ভাল লাগে ন' মনটো কিবা এটা শুনি ভাল লাগে।
আ আ আৰু আৰু কি কি- কেতিয়াবা কি হয়? আমাৰ গাঁৱত মানে ভাগৱত পাঠ কৰে। ধৰাচন্দ্ৰ এক- এঘৰ মানুহে ভাগৱত পাঠ কৰি সিহঁতৰ ঘৰত মানে ভাগৱত খনে আমাৰ ঘৰ পৰা লৈ গ'ল আৰু তেনেকুৱাকে আৰু লৈ যায় আৰু হাঁ। হাঁ তেনেকুৱাও কৰে।
অ' মোৰ এটা কথা হৈছে, কি হৈছে জানা? এতিয়া নহয়, মহ মই মানে এইটো কথা দুবছৰ আগতে মই মানে মোৰ কি- কিতাপ বিলাক, কিতাপ মানে কিতাপ নহয় কিতাপ আৰু আছে, নোটছ বিলাক যিটো মাষ্টাৰ ডিগ্ৰ্ৰী নোটছ, - নোটছ বিলাক মানে মই মানে ধৰা নিগনি চিগনিয়ে কুটিব বুলি এটা ভি আই পি ডাঙৰ ভাল ভি আই পি এটাৰ ভিতৰত নতুন ভি আই পি তাৰে ভিতৰত মানে বহুত কষ্ট কৰি লিখিছিলোঁ ন' তাৰ ভিতৰত ভিতৰত থৈ মই চাবি টো মাৰি দিছিলোঁ তাৰ পিছত কি হল চাবিটো তো মই বিচাৰি পোৱা নাই আজিলৈকে সেই ভি আই পি টো মানে লক হৈ আছে। ভিতৰতো বস্তুখিনি ভালে থাকিব ডাঙৰ ভি আই পি নতুন ভি আই পি কিন্তু চাবিতো মই বিচাৰি পোৱা নাই
ভি আই পি টো কিহৰ আছিল প্লাষ্টিকত নে লোহাৰ নে কিহৰ আছিলে
প্লাষ্টিকৰ একদম মানে নতুন ভি আই পি
তাতেতো নিগনি চিগনি সোমাব পৰা নাই চাগে নেকি
নিগনি সোমাব পৰা নাই কিন্তু মই ভি আই পি খুলিব নোৱাৰো এতিয়া তাতে গোটেই নোটছ বিলাক মোৰ মাষ্টাৰ ডিগ্ৰী সোমাই আছে
ভাঙি দিবা ভাঙি দিবা
পাৰিব চাগে ন সিহঁতে খুলিব
আ আছে মেকানিক কাৰিকৰ আছে মাতিবা মানে সিহঁতে ওলাই দিব পাৰিব নভঙাকৈও সেইটো নভঙাকে চাগে
ওলাব পাৰিব চাগে ন এই লকাৰ যে খোলে ন সেনেকুৱা মানুহে
আছে আছে তেনেকুৱা আছে মানুহ
অ তাকেতো
মই তেনেকে থৈ দিছো দুখনমান কিতাপ মোৰ প্ৰিয় দুখন মান কিতাপ আছে সেই দুখন কিতাপ মানে ধুই মই বাকছত থোৱা নাই এটা বেগত থৈ দিছোঁ কোৱা মই ধুনীয়াকে থৈ দিছোঁ দুখন কিতাপ
তাৰমানে মই তেতিয়া ভাবিছিলো মই নোটচবিলাক ইমান কষ্ট কৰি লিখিছো মানে অ তেনেকুৱা মানে মোৰ অকল মোৰে নোটচ নহয় মানে অ কটনৰ দিনৰ দিন দিন যে তেওঁৰ তেখেতৰ মোৰ অনুধ আছে তাৰ পিছত আমাৰ ছাৰ আছিলে ৰমেশ পাঠক ত তেখেতৰ নোটছ আছে চব ভাল ভাল নোটছ বিলাক মই মানে তাতে ৰাখিছিলো মই বোলো কোনোবা যদি দুখীয়া ল'ৰা ছোৱালী থাকে তেওঁলোকক মই হেল্প কৰিম কিন্তু মোৰ কেনেকে জানো চাবিতো কৰ'বাত গুচি গ'ল সেইটোয়ে আৰু তেনেকা
অ হয় দিয়া মা মানুহ মাতিবা কাৰিকৰক মাতিবা
কাৰিকৰ মাতি দি দিম ন অ অ
মোৰো এই মোৰো মাষ্টাৰ ডিগ্ৰীৰ কিতাপবিলাক আছেই মানে ধুনীয়াকে থৈ দিছোঁ ভৰাই এনো ফাৰ্ষ্টত পঢ়ি থকা কিতাপবিলাক বা কলেজৰ কিতাপবিলাক এতিয়াও আছে মোৰ এইবিলাক কিতাপ
তোমাৰ মাষ্টাৰ ডিগ্ৰী কিমান টকা খৰচ হৈছে মাষ্টাৰ ডিগ্ৰী কৰোতে
মোৰ মাষ্টাৰ ডিগ্ৰী কৰোতে
আ কিমান হ'ল মই পাহৰি গ'লোঁ এটা চেমিষ্টাৰত দহ হাজাৰ টকাকে লৈছিল চাৰিটা চেমিষ্টাৰ ষ্টাৰ চল্লিছ হাজাৰ টকাটো গৈছে ছিলে আৰু নাম পথতে আৰু মোটামুটি পঞ্চাছ হাজাৰ টকামান খৰচ হৈছিলে
অ তোমাৰ বহুত গৈছে ন অ আচ্ছা আচ্ছা মই বেছি খৰচ কৰা নাই অ ভাইটি মই মানে কমতে কৰিছিলোঁ মই মানে যি ঠিক আছে ঠিক আছে ঠিক আছে